হেল্ল' অ শুনিছো দেই তুমি শুনিছা নহয়। অথনী কথা পাতি থাকোতে মানে কথাখিনি আধা হৈ গ'ল ন পতককে ফোনটো কাট- কাটি গ'লা ক হেৰি তাৰ পিছত তাকে কথা খিনি ভালকে পাতিবই নোপালো বোলো আকৌ এবাৰ ফোন কৰো বুলি এনেকে আৰু ফোন কৰিছো বেয়া পাবা নেকি
নাই নাপাও। অ' মাতটো অলপ - অলপ লাগি লাগি আহিছে নেটৱৰ্ক নাই চাগে
অ' এতিয়া শুনিছা।
উম শুনিছো এতিয়া
অ' আচলতে হেৰি মই খোজকাঢ়ি গৈ আছিলো সেইটো কাৰণে চাগে উ। উম- উম -উম আৰু পিছে আজি কি চব্জি খালো বুলি কৈছিলা?
আজি মই বনাই থৈ দিছিলো দাইল, আলু তিঁয়ঁহ, দি কিনি বনাইছো। তাৰ পিছত কুন্দুলি আৰু আলু ভাজি বনাই থৈ দিছো।
অঁ। অ, কোৱা মই আমি যে আজি চান্নডা আছিলে এটা আলু ভাজি সেয়াই আৰু।
অঁ অঁ, কোনে বনালে?
অ, ৰাতিপুৱা মইে লাগিলো দেই। আৰু মাতো আহ মাতো আহিছে নে?
আহিছে -আহিছে ভালকে আহিছে শুনিছো।
অ- অ অ -অ এতিয়া হেৰি, উম কি কয়, তুমি ঘৰলে কেতিয়া যাম বুলি কৈছিলা?
এ ৰুবলে যাম আৰু একেবাৰে, এতিয়া নাযাও যেতিয়া ৰুব হয়। আমাৰটো অলপ ৰুৱাটো দেৰি হয়।
অ, মানে জুলাইত নহ'বগে। চাগে ন, আগষ্ট মানত হবগে।
জুলাই লাষ্টলৈ হবগে আৰু, বিশ বাইশ তাৰিখৰ পৰা এনেকুৱা মানৰ পৰা ৰুবগে আৰু। আমাৰ মানে বৰ ধানৰ খেতি কৰে, সেইটো কাৰণে অলপ দেৰি হয় ৰুবাতো।
আহ।
অ'।
নাই তেনেকে দেৰি নহয়, সেইখিনি সময়ৰ পৰাই কৰা হয়। অ' অ' গম নোপাইছো দেই এতিয়ালৈকে নাই নাই একতিয়ালেকে গম পোৱা নাই চোন, কেতিয়া হয়।
আহ আহ।
উম, হ'লে খবৰ দিম দেই।
অ, হ'ব ৰুবলে যাম আও।
আহ, আহিবা।
উম, লৈ যাবহি লাগিব।
হ'ব হ'ব আনিবলৈ যাম আকৌ। অ' মাতটো ভাল কে অহা নাই নেকি বাও? অ' আছে আ ছে, অ' শুনিছা ন? অ, হে হেৰি ক! অলমান অসুবিধা হৈছে যদি মই মানে, ব সি ন' তাৰপিছত অহা -অহা যোৱা কৰি আছো যে নে। নেটটো মানে ভালকে কানেকচন নহয় আমাৰ ইয়াত মানে বৰ অসুবিধা হয়। এতিয়া হেৰি কঠীয়া চতিয়া পৰা হ'ল চাগে তোমালোকৰ।
অ', কঠীয়া পাৰিলে।
অ'।
মাক ফোন কৰিছিলো। সেইদিনাখন কৈছে। একৈশ তাৰিখ নে কিমান তাৰিখে পাৰিছিলো বুলি কৈছে।
অ'
উম।
আমাৰো হেৰি কঠীয়া বৰা হলেই খালি এতিয়া ৰুব। গ'লে অকমানো টাইম লাগিব ন।
উম, কঠীয়াাতটো ডাঙৰ হবলৈ সময় লাগিব। একমাহটো লাগি যাব।
অ', লাগিব -লাগিব
অহ।
আৰু আমাৰ এ বৰধানক কৰা হয়, তাৰ পিছত আৰু বাহা বাহাদুৰ ধানো কৰা হয় আকৌ।
অ', বাহাদুৰ ধানটোতো উম আগত ৰুব লাগে চাগে।
অ', অকমান আগত ৰুব লাগে বৰধানতকৈ। অ', সেইখিনি কঠিয়াৰ পৰা হৈ গ'ল, এতিয়া ৰুবলে থোৱা আৰু ধৰা পোন্ধৰ দিন মানত ৰুবলগীয়া হ'বই চাগে? অ', ইমান নে নাজানো দেই মই খালী আগতেতো যোৱা বছৰ বৰধানৰ খেতিয়ে কৰা হৈছিলে ন এইবছৰে বাহাদুৰ তাতকে অকমান আগবাঢ়িব চাগে, এনে একৈশ জুলাই একৈশ তাৰিখ বাইছ তাৰিখ তেনেকে আমি ৰুওঁ দেই, ত' এবাৰ বাহাদুৰ ৰোৱা কাৰণে আগতে তাতে হ'ব লাগিব তাই
অ' পথাৰবোৰ ওচৰতে নে?
অ' ই ওচৰে- ওচৰে। ধৰা তোমাৰ কিন্তু আমি স্কুটিত যাব লগা হয় দেই তোমাৰ পাঁচ মিনিট মান লাগি যায় আৰু যাওঁতে।
উম, স্কুটি নিব পাৰি মানে।
অ' পাৰি স্কুটিত, মেইন ৰাস্তাৰ কাষত আৰু সেইখিনি অকমান খোজ কাঢ়ি যাব লাগে। পঠাৰত, উম। আধালৈকে যাব আধালৈকে যাব লাগে এই দে তুমি দেখিছা নহয়, আমাৰ গাঁওত অ', সেই যে দলংখন নৈ আছে যে।
অ', এই দাদাহঁতৰ ঘৰ ফালে যে যায় যে যোনটো ৰাস্তা।
অ, অ- অ- অ হয়- হয় অ'। তাতে সেইফালে যাওঁতে নামঘৰটো দেখিলা ন, নামঘৰটো যে। দাদাহতৰ ঘ অ' দাদাহঁতৰ ঘৰ পোৱা আগতে থকা নামঘৰটো সেই কাষতে থকা থকা মাটি খিনিয়ে নামাতে তাতে খেতি কৰা হয়। হম। আমাৰ- আমাৰ এফালে আকৌ চব হোলা মাটি।
খোলা মাাটি মানে কি?
অ' তোমাৰ হোলা মাটি মানে এনেকুৱা, আমাৰ হেৰি অ' এনে আমাৰ মানুহ উম থকা মাটিখিনি বহুত ওখ দেই, আমি ঘৰ য'ত বনাওঁ বাগান বা গছ - গছনি আছে ন আৰু পথাৰ খিনি মানে নদীৰ কাষত আছে আৰু নদী য'ত আছে। নদীখন আছেতো নদীৰ কাষত যিমানখিনি মাটি আছে সেইখিনি আৰু হেৰি তোমাৰ অ- অ পথাৰ আছে আকৌ তেনেকুৱা নৈখন য'ত য'ত এনেকে বৈ গৈছে তাত চাইদত যিমানখিনি খালী মাটি থাকে ন অ সেই খালী মাট গোটেইখিনিয়ে মানে হেৰি আকৌ পথাৰ ত' ক'ব গ'লে নলা নিচিনা হয়। সেইটো কাৰণে আৰু ডাঙৰ যেনিবা নলা নিচিনা সেইকাৰণে হোলা মাটি বুলি কয়। তোমালোকৰ ফালেতো পথাৰখন বহুত ডাঙৰকে দূৰলেকে দেখ সি থাকা ন বহুত দূৰলৈকে। মুনিয়ে নোপোৱা হয় নাই। কিন্তু আমাৰ এনেকুৱা নহয়, হেৰি এই নদীখন যোন ফালে বৈ- বৈ গৈ আছে তাক কাষে কাষে মানে পথাৰ বিলাক তেনেকুৱা।
অ', আমাৰ য'ত তেনেকুৱা নহয় বাৰু আমাৰ এখন ডাঙৰ পথাৰ।
অ', দে দেখিছো ত তোমালোকৰ ফালে পথাৰ বিলাক। পথাৰ ক'লে পথাৰ আৰু ডাঙৰ পথাৰ নহয় জানো, কিন্তু আমাৰ নহয় তেনেক তেনেকুৱা নহয় আকৌ, উম।
পথাৰত এনেই জোক ওলাই নাই।
জোক আহ নোলায় তেনেকে।
অ'।
কুচিয়া ওলাই মাছ ওলাই নৈখন আছে যে ওচৰত।
অ' মাছ ধৰিবলৈ এতিয়া ধৰা হৈছে নাই?
অ' মাছ ধৰাতো তেনেকে ধৰিবলে নাযাও আমি খালি যেতিয়া ৰোৱা হয় ন তে টেক্টৰে হাল বাই যে তেতিয়া এই সৰু সৰু চেঙেলী মাছ, পুঠি মাছ তাৰ পিছত কেঁকোঁৰা সেইবিলাকে পুৰা ওলাই নিজে নিজে ওলাই।
অ'।
উম।
আমাৰ ফালে পথাৰত কিন্তু মাছ নাপায় তেনেকে। নদী আছে বাৰু। নদী আছে কিনাৰত নলা আছে। তেনেকে হয় কিন্তু ইমান মাছ নাপায় আৰু আমাৰ পথাৰখন কলা গোটেই মাটিবলাক কলা হয়।
অ'।
উম। এই যে মাজত শুনিছিলে চাগে আ জুই অ' জুই লাগিছিলে যে দৰ পথাৰখনত যে জুই লাগে বুলি ওলাইছিলে য'ত অসম সাহিত্য সভা পাতিছিলে। ওঠৰ চনত নে ঊনৈশ চনত
অ'।
অ' তাতেই, তাৰ ওচৰতে হয় আমাৰ পথাৰখন।
অ'।
আমাৰ পথাৰ বিলাক মানে জুই লাগে।
অ', সেই জুইটো তোমাৰ, নিজে নিজে লাগে নে কোনোবাই লগাই থৈ আহে?
জুইটো লগাই থৈ আহে নেকি, কিয়ুকি মানে এম আগত উম, গোটেই গছ গছনি আছিলে মানে কোৱা কথা আৰু। অ' গছ গছনি আছ ছিলে, গছ গছনিবোৰ গোটেই মানে উম, ভাঙি মেলি তলত পচি গ'ল ভূমিকম্পৰ যেতিয়া পঞ্চাশ চনত হৈছিলে বুলি কৈছে ন ডাঙৰ ভূমিকম্প, তেতিয়া মানে গোট গোটেই গছ গছনিবোৰ তলত ন' সোমাই গ'ল, অ' তাৰ-তেনেকে মানে তলত গছ গছনি আছিল সেই গছ গছনিবোৰ মানে শুকাই মেলি সেইবিলাকে তলত মাটি খানি জ্বল-লাগ-জ্বলাই দিলে, জ্বলি জ্বলি যায় বুলি কয় আৰু, নিজেতো নজ্বলে, নিজেতো নজ্বলে, মানুহে জ্বলাইগৈ আৰু। অ', সেইবিলাকে তলত মানে খৰি আছে কাঠ আছে, সেইবিলাকে জ্বলে বুলি কয় আৰু।
অ', হয় দেই কথাটো, কেলে কি মানে সেই কাঠৰ গুড়া সেইবোৰতো থাকি গ'ল ন। ন মাটিৰ লগত মিহলি হৈ আছে এতিয়া ন বস্তুটো। ত' ধৰা, অ', ত' সেইকাৰণে জ্বলাই দিলে তাৰমানে পতককে নুনুমাই আৰু ন, নিজে নিজে জ্বলি ধোঁৱা খিনি দেখি থাকা।
অ', তলফালে মানে গোটেই জ্বলি জ্বলি গৈ থাকে আৰু।
অ'।
কিন্তু ধোঁৱাবোৰ বহুত বেয়া গোন্ধ আহে বহুত দূৰলৈকে বিয়পিয়ে, কিমান চনত ত' গোটেই মাকুম পাই গৈছিলেহি, তাৰ প্ৰদূষণ মানে বহুত হয়। তেনেকে গোটেই ধোঁৱা কুঁৱলী মাৰে, ঠাণ্ডা দিনত কুঁৱলীও পৰে, ধোঁৱাও আহে। ত' তেনেকে মানে অলপ অসুবিধা হয়, কিছুমান মানুহৰ মানে এইটো উম বেমাৰ আজাৰো হৈছে বুলি কোৱা শুনিছিলো, উশাহ নিশাহ ল'বৰ কাৰণে কষ্ট হয়। তেনেকে ধোঁৱাবিলাকৰ গোন্ধটো ভাল নহয় মানে ইমান।
অ'।
ত' এইবছৰ যোৱা বছৰৰ পৰাতো তেনেকে জ্বলোৱা নাই বাৰু মানুহ বিলাকে।
অ'।
আগতটো জ্বলাইছিলে।
মানে তোমাৰ যেতিয়া জ্বলাই দিয়ে, তেতিয়া কি জ্বলাৰ পিছত কি খেতি ভাল হয় নে নেকি?
অ', তেনেকে কয় আৰু খেতিটো ভাল হয় বুলি কয়, ধানবোৰ ধুনীয়া হয় তেনেকে বুলি কয়। ত' মাটিটো জ্বলাই দিলেতো সেইখিনি সাৰ হৈ যায় ন পিছত।
অ', হয় হয়। নহয়, মানে এইটো কাৰণে সেইটো কাৰণে ক'ল-সুধিলো মানে কি এনেইতো কোনো গৈ আৰু পথাৰত জুই নজ্বলাই ন। কিবা এটা কাৰণ থাকিব লাগিব হয় নাই কোৱা, ত' সেই কাৰণটো কাৰণেহেঁ জু জ্বলাব। আৰু ধান খিনিতো একে ভালেই হয় হপায়?
অ', ভাল হয়।
উম খেতি ধুনীয়া হয় ন।
অ', ধুনীয়া হয়।
অ'।
তেনেকুৱাই, এনেই জুই লগা দেখিছে নাই বাৰু?
ধোঁৱা দেখিছোঁ দেই চাগে কেতিয়া দেখিছিলোঁ বাৰু, অ' সাহিত্য সভা চাবলে যাওতে নে দেখিছিলো নে, তোমালোকৰ ঘৰলে যাওতে দেখিছিলো নে এতিয়া পাহৰিছো কিন্তু দেখিছো ন? নহ'লেও তোমাৰ ফটোত দেখাটো মনত আছে ফটোত পিছফালে অ, ত তল দেখিছো ধোৱা মানে জুইতটো নেদেখি ন অকল ধোৱা খিনিয়ে ওলাই থাকে হয় নাই? উম, আৰু তোমাৰ তাত যিমান খিনি মাটি আছে মাটিৰ কালাৰ টো ক ক'লা - ক'লা - ক'লা - ক'লা তেনেকুৱা নহয় জানো?
হয় - হয়।
উম, আৰু তাতকৈ হেৰি মাটিখিনি সোপোকা নে কি নহয় নে?
কা সোপোকা বুলিয়ে ক'ব পাৰি, এতিয়া মানে উম, ধৰা এটা জেগাত যদি মাটি দিয়াত পথাৰৰ চিজনত এতিয়া যদি অ, হাল বাই থোৱা আছে ন
অহ ',
এটা জেগাত যদি হিলাই দিও গোটেই মানে বহুত দূৰলৈকে হিলি থাকে মানে ইয়াত হিলাই দিলে বহুত খেলি থাকেগে তেনেকুৱা মানে
আহ, ত সেইটোয়ে হয় চাগে ঊনৈশ পঞ্চাশ চনৰ ভূমিকম্পৰ প্ৰভাৱে কিজানি? হ'ব পাৰে। উম, তেনেকুৱাই লাগিলে আৰু।
উম,
অহ ',
তেনেকে সেই জুই লগাৰ কাৰণে অ, বহুতো অসুবিধা হৈছে বাৰু গৰু-ছাগলী তেনেকে মৰিছে এতিয়া উম উম, মানে ধান কটাৰ শেষ হোৱাৰ পিছতো গৰু- ছাগলী বিলাক মেলি দিয়া হয় ন চব। ত চৰিব যায় তেনেকে মানে আহ গৰু বিলাক। ঘাঁ খাই থাকোতে গৈ থাকে - গৈ থাকে পতককে মানে তল ফালৰ পৰা জ্বলি জ্বলি আহে ন দেখি নাাপায়